হ
শুনিছা
শুনিছা মোৰ মাতটো স্পষ্টকে
অঁ শুনি আছোঁ দিয়া তুমি মোৰতো শুনিছা
তুমি হেডফোন ব্যৱহাৰ
নাই নাই নাই মই হেডফোন ব্যৱহাৰ কৰা নাই শুনিছানে এতিয়া
অ অ আহিছে স্পষ্টকে আহিছে বাৰু প্ৰথমতে অলপ কমকে শুনিছো তোমাৰ মাতটো
কি কৰিছা
মই এই জাষ্ট ভাত খাই আহিছো হে তুমি
ময়ো ভাত খাই আহিছোঁ এতিয়া
অ কিহে খালা ভাত আজি
আজি মই পনীৰ বনালোঁ আৰু পোলাও বনালোঁ
অ বাহ মই নিৰামিষে খাইছো
আচছা আজি মানে মংগলবাৰ যে ত আমি মানে নিৰামিষ খাওঁ ত সেইটো কাৰণে
অ মংগলবাৰে মানে মনা হয় ন তোমালোক হনুমান তুমি বাৰ মোবাইল বহুত দূৰত ৰাখিছা নেকি
নাই নাই নাই নাই এতিয়া শুনিছা নে
মানে শুনি পাইছো তোমাৰ মাততো আপ ডাউন নিচিনা হৈ আছে এবাৰ জোৰকে শুনা পাওঁ এবাৰ কমকে শুনা পাওঁ আকৌ
আচ্ছা আচ্ছা এতিয়া শুনিছা নে নাই
শুনি আছোঁ এনেই মাতো
অ অ অ বাকী তুমি কিহে দি খালা
মইহে অ নিৰামিষ
তুমি পনীৰ বনাব জানানে নাই
অ মই তেনেকে ইমান ঘৰত বনোৱা নহয় এ ৰন্ধাও নহয় তেনেকে কে মায়ে বেছিকে ৰান্ধ ন্ধে কিন্তু অকলে থাকিলেতো ৰন্ধা হয় বাৰু তেনেকে জানো বুলিও কব নোৱাৰিম বৰ বিশেষ ভালকে নাজানো আৰু এনেই নিজে খাব পৰাকে ৰান্ধো
অ অ ঠিকে আছে ছোৱালী মাসতে কয় ন ছোৱালী মানুহ শিকিব লাগে বোলে অলপ
অ অ তুমি আজি যি নৰ্মেল কে বনা
নৰ্মেল পানীৰ লাইক অ প কি দিলো বিলাহী বিলা বিলাহী কেটা কেইটামান লৈছোঁ তাৰপিছত কাজু কেইটামান দিছোঁ তাৰ পিছত পিঁয়াজ অলপ দি পিনে সেইটো মানে অলপ মিক্সিত পিচি লৈছোঁ পিচি লৈ পিনে ধুনীয়াকে তেলত দি পিনে তাৰপিছত সেইখিনি ভাজি লৈছোঁ অলপ সময় মানে ত' সেইখিনি অ খিনি ভাজি লৈ পিনে তাৰপিছত পনীৰখিনিও অলপ বেলেগকে ভাজি থৈছিলোঁ নিমখ নিমখ হালধি অলপ মছলা দি পিনে তাৰপিছত সেইখিনিয়ে দিলোঁ আৰু অ সেইখিনি মানে যোনখিনি বনাই থৈছিলোঁ গুৰিখিনি মছলাখিনি তাত মানে পনীৰখিনি দি দিলোঁ তাৰপিছত তেনেকেই অলপ সময় ৰাখি আৰু সিজাই পিনে তাৰপিছত ওলাই দিলোঁ আৰু তাৰপিছত অহ তাৰপিছত পোলাও বনালোঁ পোলাওত তো নৰ্মেল মানে নৰ্মেলকে বনাইছোঁ আৰু পোলাওত একো দিয়া নাই খালী কাজু আৰু কিচমিচ দিছোঁ ঘিউ দি ভাজি পিনে তাৰপিছত কুকাৰত অলপ টাইম দুটা চিটি দিছোঁ তাৰপিছত তেনেকে হৈ গৈছে আৰু
অ মই এনেই পোলাও খাই ভালে পাওঁ কিন্তু পনিৰতো বৰ বিশেষ এটা ভাল নাপাওঁ মানে আমনি লগা নিচিনাই বুলিয়ে কব লাগিব ভাল নলগা হৈ গল খাই পেলাই
অ হয় হয় কেতিয়াবা হৈ যায় মানে তুমি যেতিয়া এটা বস্তু বেছি
অ বেছিকে খাই থাকিলে মানে খাব মন নোযোৱা হৈ যায়
মইয়ো আজি ইমান এটা মানে অকলে খাইছোঁ ন মা গাঁৱলৈ গৈছিলে ত' গাঁৱতে খাই আহিলে মানে বৰমাহঁতৰ কিবা হা কিবা পা পাতিছিল ত তাতে মানে খালে ভালকে ত আহি পিনে মানে ভাইটিও নাই ভাইটিও বেলেগৰ লগৰ এটা ঘৰত খাবলৈ গ'ল মইহে অকলে মানে অকলে যেনতেন বনাইছোঁ আৰু যেন তেনকে
তুমি ভালকে বনাইছা শুনিয়ে মানে গম পাইছো মোৰতো তেনেকে মই একেবাৰে সাধাৰণ কে বনাই পেলাই নিজে যেতিয়া বনাওঁ কেতিয়াবা সাধাৰণ ভাৱে বনাই পেলাই খাই থৈ দিওঁ আৰু এনেকুৱা পেটটো ভৰিলে হ'ল বুলি কোৱা নিচিনাকে তেনেকে খাই পেলাই থৈ দিয়ে যে কোনো নাথাকিলেতো আলু পিতিকাৰে ভাত তেনেকে খাই দিওঁ আৰু
অঁ অঁ অঁ তুমি বিৰিয়ানী বনাব জানা নেকি
মই সেই কৈছোয় বিশেষ পাৰ্গত নহয় নিজে খাব পৰাকে বিৰিয়ানীৰ নামত পৰিব নে কি সেয়া নে গম নাপাও আৰু বধ খাও নিজে খাও খাব পৰা হলেই হ'ল মুঠতে
মই কিন্তু মই এতিয়া মানে নিজৰ কি বুলি ক'ম নিজৰ হা মই বিৰিয়ানী বহুত বুধ ধুনীয়া বনাওঁ মানে
অঁ ৰন্ধা বঢ়াত ভাল মানে তুমি
অ অঁএতিয়া মানে অলপ অলপ শিকিছো কি হৈছে মই মানে আগতে বাহিৰত আছিলো ন ঘৰৰ বাহিৰত ত তেতেয়া এতিয়া মানে কি হৈছিলে ঘৰৰ চাউল মানে বহুত বছৰ মই খোৱাই নাছিলোঁ প্ৰায় সাত আঠ বছৰ মই ঘৰৰ চাউল খোৱা নাই কিনা চাউল খাই আছিলোঁ যে ত' তাৰ পিছত মানে যেতিয়া মই ঘৰত আহিলোঁ ঘৰতটো ঘৰৰ চাউল হয় নিজৰ খেতিৰ ত' সেইটো চাউল পোৱাৰ পিছত সেইটো চাউলটো অলপ ডাঙৰ ডাঙৰ হয় ন
মানে কিনা চাউলৰ কথা কৈছা
অ কিনা চাউলটো অলপ সৰু সৰু হয় ন
অ অ
তো সেইটো কাৰণে কি হয় কিনা চাউল সৰু খাই খাই ভাল পাই গ'লোঁ পিছত তাৰ পিছত মোৰ ডা ডাঙৰ ডাঙৰ চাউলবিলাক মানে ভাল নলগা হ'ল খাই পিনে
অ ঘৰৰ চাউ মইয়ো আমাৰো সেই তেনেকে আমাৰ খেতি বাতি নাই নহয় তেনেকে কিনাৰে খোৱা হয় আমি বিশেষকে উখোৱা চাউল বুলি কয় যে তোমালোকৰ সেইফালে
হ হা হা আমাৰও সেইটো কয় উখোৱা বুলিয়ে কয়
অঁ সেই বেমাৰক কাৰ আজিকালি বিশেষকে ডায়বেটিছ ৰোগীয়ে খাব লাগে বুলি কয় যে
অ সেইটো ডায়বেটিছ ডায়বেটিছৰ কাৰণে ভাল আছে
অ সেই আমাৰ উখোৱা চাউলে খোৱা হয় আৰু এতিয়া বেলেগ চোন খাই ভালেই নালাগে এতিয়া ক'বালে ওলাই মেলি গলেতো খোৱা হয় বাৰু বেলেগৰ ঘৰত খালেহে খোৱা ঘৰত তেনেকে বেলেগ
অ এই চাউলটো ভাল আছে দিয়া সেইটো যদি তোমালোকে খাব পাৰিছা মই সেই চাউলটো খাব নোৱাৰো কিয় বা
অ খাব নোৱাৰা মোৰ অভ্য়াস নিচিনা হৈ গ'ল আমি আচলতে কমেও চাগে চাৰি বছৰ মানে হ'ল সে সেয়া খাই থকা
অ অ ভাল ভাল ভাল সেইটো হ'লেতো ভাল হাৰ্ট হাৰ্টৰ ৰোগীৰ কাৰণেও ভাল বুলি শুনিছোঁ মই
অ ইমান বৰ বিশেষ গম নাপাওঁ কিন্তু ডায়েবেটিছ ৰোগীয়ে যে খাব লাগে সেয়া গম পাওঁ আৰু
অঁ অঁ
বাহিৰত থাকিলেতো বেলেগে খোৱা হয় এ বাহিৰত থাকিলে মই চলাই দিও আৰু তেনেকে মুঠতে পেট ভৰিব লাগে সেনেকে আৰু কে কেতিয়াবা খিচিৰি বনাইে খাই দিওঁ তেনেকে
খিচিৰি কেনেকে খিচিৰি কেনেকে বনাব জানা
অঁ
অলপ ঘি দিবা
অ 'ইমান জুতি লগাই বনাই থকা নহয় আৰু
অ' মানে ঘি দিবা। তাৰপিছত ঘি পিছত অলপ পিঁয়াজ দি তেল মাৰি ল'বা হাঁ। পিয়াজ দিবা। তাৰপিছত চা মানে চাউল এমুঠিহে দিবা। অকণমান দিবা আৰু দালি বেছিকৈ দিবা। তাৰপিছত দালি বেছিকে দিয়াৰ পিছত কি কৰিবা তাতে ন যিমান চব্জি আছে। মানে শাক পাচলি চব্জি যি পাৰা। গম পাইছানে ৰঙালাও পানীলাও জিকা। কাজু
অ' নিজে ভাল পোৱা চবজি বিলাক আৰু।
মানে পাৰা পাৰা যদি তুমি যিমান পাৰা মানে।
ভিটামিন যুক্ত হোৱাকে অ '।
পোৱা ন' সেইটো বেছি দিবা ত তাৰ পিছত এনেকে চিটি এটা দুটা তিনিটা অকমান মাৰি দিবা নহয় কুকাৰত।
উম ধুনীয়া হয় ন, উম তুমি কোৱা নিচিনাকে বনাই খাই চাব লাগিব এবাৰ। আমি আকৌ কি কৰো এনেকে নৰ্মেল কে বনাও। বনাও সেই তুমি কোৱা ধৰণে বনাও কিন্তু ঘিত মানে ভাজি নলওঁ বস্তুতটো। ডাইৰেক্ট মই পানী দিয়ে দাইল চাইল চব একেলগে পাতি। পাতি দিওঁ লাষ্টতহে ঘি অকণমান লৈ খোৱা হয়। ঘি টো খাই বাৰু ভাল পাওঁ। মই এনে মইও ভাল পাওঁ ঘি বাটাৰ গোটে। গোটেইখিয়ে ভাল পাওঁ।
অ -অ মই কিন্তু মই গাখীৰ নাখাও দেই মোৰ গাখীৰ। কগাখীৰটো খাব নোৱাৰোঁ। মানে মই নাখাওৱে গাখীৰ মই গাখীৰ না কফিত সেনেকে খোৱা খোৱা যায় মানে কফি গাখীৰ। গাখীৰটো মোৰ। একদম ৰ যোনটো দা হা সেইটো মোক মানে মই নোৱাৰো। ল'বই নোৱাৰো মুখতে ল'ব নোৱাৰো কিবা
অ 'গোন্ধ পোৱা হয় বহুতে পাই সেই গোন্ধটো মই সেই গোন্ধটোোক। কাৰণে খাব নোৱাৰোঁ আকৌ আৰু কেতিয়াবা যে মানুহৰ ঘৰত যে। যে এই এ কেতিয়াবা কিছুমান গিলাচত পানী দি দিলেও যে কেঁচেমা গোন্ধটো আহে বৰ অশান্তি লাগে। কেতিয়া কিছুমানৰ। ঘৰত বহুত পাইছো এনেকুৱা
আৰু মানে কি হয় জানা মইতো আগতে বাটাৰ ঘি দৈ এইবিলাক নাখাইছিলোঁ এতিয়াতো মই বাটাৰ ঘি অলপ খোৱা হৈছোঁ
অ
তু মই সেনেকৈ অকলে খাব নোৱাৰোঁ কিন্তু বেলেগৰ লগত যদি এনেকৈ কি কয় পোলাও লগত এতিয়া দিলোঁ বা এনেকুৱা খিচিৰি লগত তেনেকৈ পাওঁ কিছুমানে যে ভাতৰ লগত
অ মই খাও ভাতৰ লগত খাও মানে অভ্য়াস নিচিনাই হৈ গ'ল স্কুল মে স্কুলৰ সময়ত যেতিয়া স্কুললৈ যাওঁ ৰাতিপুৱা সদায় আলু বইল ভাত ঘি তেনেকে খাই খাই
কিন্তু খাব পাৰা দেই ভাল সেইটো
মই সৰু পৰাই খালো যে মই ভালে পাওঁ সেই সেনেকে ঘি বস্তুটো মোৰ এনে ভালে লাগে বাটাৰো ভাল পাওঁ মই ভাত বাটাৰো ভাতৰ লগত খাওঁ
ভাল ভাল ভাল খাব লাগে যিমান পাৰা মানে দেৰি বস্তু ভালেই বাৰু বেয়া নহয়
অধিক খোৱাও বেয়া বাৰু হ'লেও কমকৈ খোৱা হয় ইমানো অধিক খোৱা নহয় কিন্তু ভাল পাওঁ খাই ভাল পাওঁ
অঁ ভাল লাগে ভাল লাগে অঁ তাৰপিছত
কিমান টাইমত হোৱা হয় তোমাৰ ৰাতি
মোৰ মোৰ হৈ যায় কেতিয়াবা এঘাৰটা বাৰটাত শুই দিওঁ কেতিয়াবা য'ত বহুত দহটাতে শুই দিওঁ টোপনি যদি বেছি ভৰ হয়
অ দেৰি হয় মানে হোৱা মোৰ যে কোনো তেনেকে সময় নাই আৰু কেতিয়াবা দেৰিকে শু কেতিয়াবা সোনকালে শুই যাও কেতিয়াবা মোৰ ভাগৰো লাগে নহয় কবলৈ মন যায়
অ অ দিয়া তুমি খোৱা ন এতিয়া
ঠিক আছে দিয়া ৰাখি ৰাখিছোঁ তেন্তে